হেল্ল'। অ।
অ, কি কৰিছে?
এয়া মই শুই উঠিছো অলপ আগত।
অহ।
তা-পা চাহ- টাহ খাই, পৰহি পৰীক্ষা হ'ল আও ভালকে গৈছে।
আজী কি আছিলে?
আজি ইংলিছ।
অহ তাৰ-পা খতম হ'ল নে?
খতম নাই হোৱা। আও আছেই।
কেতিয়া আছে বা?
সোমবায়ে আছে।
অহ। এতিয়া পঢ়া- শুনা কইছ নে কি?
হিষ্ট্ৰিটো বহুত অশান্তি পাইছোঁ।
একে। মইও এতিয়া চাহ-তাহ বনাই অকমান তই ভালকে হিষ্ট্ৰিটো চাবি হা
অ সেইটোয়ে ভাবিছো, মই হিষ্টিটো পঢ়ি, চিভিক্সটো আকৌ দুটা চেপটাৰ নহয় আকৌ।
চিভিক্সটো ইমান টান নিদিয়ে। চিভিক্সটো-
টান নিদিয়ে। ফাৰ্ষ্ট চেপটাৰটো হৈ গল। ছেকেণ্ডটোৰ লাগে আৰু জিঅ'গ্ৰাফি অলপ আছে। এইবোৰ হৈ গ'ল।
ইবোৰ চব হৈ গ'ল?
অ'হ।
মোৰ ভাগৰ চিভিক- মোৰ ভাগৰ চিভিক্সৰ প্ৰথমটো হ'ল। তাৰ পৰা চি- চিভিক্স প্ৰথমটো হ'ল। তাৰপত হিষ্ট্ৰিটোৰ মানে প্ৰথম চেপ্তাৰটো হ'ল। কিন্তু আকৌ ইবা চাব লাগিব। তাৰপৰা জিঅ'গ্ৰাফিটো অকমান টান আছে দেই।
সেইটোৱে। জিঅ'গ্ৰাফী লাষ্টৰ মই চয়লকেইটা ভালকে পঢ়া নাই।
ঘৰত জিঅ' গ্ৰাফীটো চাব লাগিব। তাৰপা আৰু এইটো অহ। জিঅগ্ৰাফি চাব লাগিব। ইটো হৈ গ'ল। হেৰিটো হৈ গ'ল।
উম। উম।
ঘৰত চব আছে নহয়?
আছে। আছে।
অহ। কিমান মান ৰম বুলি ভাবিছ আজি?
কি?
কিমান মান পাম বুলি ভাবিছো আজি
আজি মই চাইছিলো গ্ৰামাৰৰ ৰিপট স্পিচ বোৰ ঠিকেই হৈছে এটা মানে দুটাত অকমান খেলি মেলি হ'ল।
মোৰোক এই গ্ৰামাৰ যে ফিছিলে যে ভ
আহ
প্ৰথমটো হেডটো লিখি পিনি আকৌ কাটি পিনি
তই সেই সেইটো গম পালো কি বুলি কয় মোৰ গ্ৰাম এই পাঁচ তাৰ ভিতৰত চাৰিটা নেকি চাৰিটা শুদ্ধ হৈছে এটা বোলো নেকি
মই চাব চ কোৱাই নাই মোৰ সেই গ্ৰামাৰটোৱে যদি ভুল হয় তেতিয়াহলে ভুল এইখিনিতো ভুল হবলৈ সম্ভাৱনা কম
নাই মোৰ গ্ৰামাৰত দছৰ ভিতৰত সাত মান পাব লাগে।
সাত
উম
মোৰ লাষ্টৰ খিনি অকণ সোতৰ হমান লাগিছে মোক আকৌ মানে পাচ মাৰ্কটো
সেইটোৱে কেনেকুৱা এই ৰিপ'ৰ্টে স্পীচকেইটা টান দিছে
তান মানে মোৰ যে উজোৰ যে লাগিলে কিন্তু শুদ্ধ হৈছে নাই বাৰু সেইটোহে সন্দেহ হৈছে মোৰ। এতিয়া মানে তোৰ চাম শুদ্ধ আছিল নে নাই হোৱা
উম
তাৰপা তোৰ চাই মেলি আহ কিমান পাও যাই গম পাই যাম ন।
অ
এতিয়া অকল এটা আছে সেইটো অকণ ভাল কৰিব লাগিব তেতিয়া মানে মেথছটো সাইন্ছ মানে অকণ বেয়া হলে বেয়া হ'ল তেতিয়া একু বেয়া নালাগে আৰু
উম-উম তাকে এতিয়া মই ভাবিছোঁ জানো কেইটালৈকে পঢ়ো।
এতিয়া-এতিয়া পঢ়ি আকৌ এতিয়া পৰা মানে পঢ়িবি তই।
এতিয়াৰ পৰা নপঢ়ো এতিয়া অকমান এনে পঢ়িব লৈছোঁ তাৰপা ৰাতি পঢ়িম আৰু।
অ'
লাষ্ট পৰীক্ষা তাৰপৰা অকণমান ৰেষ্ট পাওঁ, তাকে।
খেল চাবি নে কি ৰাতিপুৱা?
নাজানো।
অ' ভাবিছোঁ চাম বুলি এবাৰ মানে তোৰ পাঁচটাত উঠি পিনি চাম খেলটো।
উম।
এতিয়া-এতিয়া মানে তেতিয়া পঢ়ি ল'ম তাৰপা ৰাতিলৈ অকমান পঢ়ি দিম তাৰপা পাঁচ তালৈ খেলিটো চাই দিম অকণমান।
মই সেইবোৰ কৰিবলৈ নাই আকৌ ৰাতিলে ভাওনা
কাৰণ মানে দুদিন দিছে ন' আৰামত হৈ‌ লাগিছে।
উম-উম। ভাওনা আছে যে আকৌ ভাওনালৈ যাব লাগিব সেইকাৰণে ৰাতিপুৱা দিনত টাইমটো লষ্ট কৰি দিগদাৰ আছে।
আজি ভাওনা আছে নেকি?
কাইলৈ আছে
ক'ত
সিন্ধু গাঁও।
অ', ত' আজিয়ে পঢ়িব লাগিব ভালকে।
আজি আৰু কাইলে পঢ়িব পাৰিম কাইলৈ আকৌ দিনত এই লেপটপ ভাল কৰোতে যায়। কিমান টাইম যাব বা নাযওঁ নেকি কাইলৈ মই বেলেগেইনাাওঁ বুলি ভাবিছো।
অ' তাৰাপা বিনা বূজা চাবলৈ আহিবি নাই।
তাকে সেইটো ভাল লগা নাই এবাৰ
এ মজা আহিছে।
গম পাইছো ভাল লগা নাই কিন্তু মই দেখি মানে ইমান প্ৰতিভাই যোৱা নাই-নাই মানে। ভাল নাপাওঁ মই গুচাই।
এ সেইটো যেটো মাছৰ যে সেইটোহে ভাল লগা নাই মোৰ।
অ মই সেইটোৱে বেছি ভালটো কৰি পেলাইছে।
হালধন চালছে কিন্তু ভাল হ'ব সেইটো বস্তুটো।
এই মাছ কেইটা ভাল মানুহ সোমাই থকাটোটো বাৰু কি কথা হ'ল বাৰু।
তোমাৰ বেয়া লাগিচে হয়নাই।
অ' সেয় ছাৰৰ সৃষ্টি। স্তেষ্টাচ দিছ নাই।
দেখিছিলো।
বেয়া আহাঁ আহিমাইছে বেয়া আহিমাইছে।
উম।
কি ক মইত
চাগল বন।
তাকে হেৰি।
চাহ ৰান্ধিব লাগগে চবেই চাহটো খাওঁ দিয়া অলপ।
কফি খা আকৌ চাহ খাব।
হা।
কফি খাই আকৌ বোলো।
কফি মায়ে খাই নাই সুধিব লাগিব। সেইটো মই মই হল্লিছ খাম এতিয়া।
অহ, মই-মই নোট খুজিছো আমাৰ নিহুৰ পৰা নিহুৱে নিদিয়ে একেলগে।
মোকো দিম বুলি কৈছিলে নহয় মই সুধিব লাগিব।
মই সুধিছিলো ক'লে বোলে দিয়া নাই।
হা।
দিয়া নাই বুলি কৈছে।
কি দিয়া নাই?
মানে মাষ্টৰে দিয়া নাই বোলে।
কাইলৈহে এটা টিউচন আছে।
কাৰ।
কাইলৈ গোটেই টিউচন তাৰ গোটেই দিন দিনটো টিউচন কৰাব বোলে মাষ্টৰে।
সেইটোয়েটো কৈছো, তা টিউচন থাকিলে দি দিব পাৰে।
সুধি চাম মই ৰহ কেতিয়া। সি মোক দিলে মই তোক দি দিম। অহ পাবা। মাহতে কি কৰিছে?
আছে এইয়া আমাৰ পেহী আহিছে বিহপুৰীয়া।
অ, তাৰপা ভণ্টি?
ভণ্টিহত এয়া আজি বৰষা নহয়।
অ।
তালেকে গ'ল অ।
অ',
তাকে।
গৰম বন্ধ পিছত কিবা প্লেনিং।
গৰম বন্ধ পিছত, পিছত পিনৰ গৰম বন্ধতে আৰু।
স না আমাৰ ঘৰত আহিবি বোলো।
যাব, যাব লাগিব। টিউচন গা টিউচন গালো আছে নহয় আকৌ।
টিউচনহে, আমাৰ ঘৰৰ পৰা গুচি যাবি আকৌ একেই টিউচনহে।
যাব লাগিব এনে দিন দিয়াকে।
অ, গেছটো নজলাওঁ, গেছ নাজলাওতে
অ, অ। তাকে।
তাৰপা, এতিয়া কি পঢ়িবি ইয়াৰ পাছত মানে
এতিয়া মই হিষ্টিটো অকমান পঢ়ি লওঁ যদি হয় হ'বগে এবাৰতে। নহলে ৰাতি পঢ়িম। এইকেইটা পঢ়ি থম এতিয়া।
চবতকে এতিয়া মানে মেইন হিষ্ট্ৰীটো যদি হৈ যায় নহ তেতিয়া গোটেইখন টেনশনটো গুচি যাব।
এইবাৰ হিষ্ট্ৰিটো ব'ল মানে এইবাৰ লগত টান কে দিছে।
টান নহয় মুঠতে দীঘল আৰু বুজিবলৈ বেছি লাগে। মানে আৰু বেছি মানে ইমান টান বুজিবলে কাৰণে। এটা মন থাকিলে এইটো পাহৰি যোৱা হয়।
সেইটোৱে কৈছো।
তেনে অকণ দিগদাৰ হয় যে।
চ'চিয়েলটো এনেই ভালে হয়। কিন্তু এইবাৰ
জানো, ৰেষ্টা কৰিলে পাৰিগেই। কাৰন প্ৰতিটো প্ৰতিটো চাবজেক্ট ক'ৰ পৰা, দহ মাৰকহে আহিব।
অহ, অহ।
আকৌ এম চি বিও আহিব সবৰে তিনিমাহ, চাৰিমাহ।
মই ইয়াৰ, মই কোৱেচন কি আহিব মই গমেই পাওঁ। ছাৰে এইটো দিব এনেকে। কিনো কয় গোটেই খিনি কালেক্টিভ হেৰি কৰিব কি আহিছিলে সেইটো দিব পাৰে।
মই হিষ্ট্ৰি মই গ'ম পালো। এইটো যে, এইটো এটা যে আছে যে, তৃতিয়ভ কিবা বুলি আছিলে।
অ সেইটো আহিব পাৰে ক'তটো আহিব পাৰে এনেকে কি এ দিয়া আছিলে
এ আহিব নেি মই সেনেকা লাগি আছে
মোৰ এনেকুৱা লাগিছে কাৰণ কি এইকেইটাত ইমান মানে হেৰিকে লিখিব পৰা কে গৈছ নাই এইটো চেপাৰ
চাই ক্লাছত যিমান ছুধি থাকিলো সেইকেইটা নাহেই আৰু এইবছৰ মেট্ৰিক পৰীক্ষাৰ মোৰ পেপাৰখনত যে এই তৃতীয় কিবা বুলি যে এইটো আছিলে যে
গম পাইছো গম পাইছো বি এ না
সেইটো কৈছোনো আহিছে মানে
সেইটোয়েবাৰ মানে উম সেইটো আহিবয়ে অকে এতিয়া চিভিকসৰ চেপটাৰ টোটো ঠিকেই আছে দেই বেছি টান নহয় উম উম।
মোৰ ফাৰ্ষ্ট চেপ্টাৰ টো হল ফাৰ্ষ্ট চেপ্টাৰ টো অকল এই সিহতৰ ত তাতো অকৌ সিহঁতৰ অকল জাতি কোনে কিমান কিমান কথা পাতে সেইবোৰে আৰু
উম উম
নাই ন মই সেই আকৌব চাই মেলি পখিলে পৰীক্ষাটো ভালকে দি পৰীক্ষা খতমে হব
তপা কি উম তাৰপা শান্তি কি ন টিউশন চিউচন বোৰ আছে আকৌ ক্লাছ আছে
পিছদিনা খন টিউচন আৰু ক্লাছ আৰম্ভ হবই
উম, মই এই পোন্ধৰ দিনটো চন্দ্ৰ ছাৰৰ ওচৰত গৈ এৰি দিম।
চন্দ্ৰ ছাৰৰ মেটচ?
অ', অ', মেথছটো অ, চৰি মেথছটো নহয় কি ছাৰৰ ওচৰত।
এই পোন্ধৰ দিনটো মানে?
পোন্ধৰ দিন ছাৰে নকৰাব জানো আকৌ। কৰাবই চাগে ন'। কৰালে নহ'লে এতিয়াই এৰিম যদি নকয় এতিয়াই এৰি দিম।
মই তেতিয়া মই তেতিয়া সোমবাৰে নহ'লে, সোম, মংগল। বাৰ মানে ক্লাছ আছে ন' সেইদিনাখন কৰি দিম মই।
মই সেইটোৱে কৈছো।
কুৱেশনত যে মই
মই ছাৰক কৈ থৈ আহিব লাগিব মায়ে ক'ব লাগিব মানে।
মোৰ মায়ে কৈ দিব বুলি কৈছে আমাক। মানে তোৰ, মোৰ, মানে গাৱ বেয়া হৈ থাকে ন' কোৱা? অকমান ৰেষ্ট ৰেষ্টত থাকিব কৈছে যে সেইটো কথা কৈ দিম ছাৰে তাপা যদি এ ছাৰে এতিয়া, মানিলও নেমানিলেও, টো আমাৰ লগত কথা আছে ন'।
অ', আৰু ছাৰক মায়ে এতিয়া, মায়ে ক'ব যে মই কেনেকুৱা লাইক কে সদায় স্কুলৰ পৰা ৰখা মোৰ কষ্ট হয়, দেৰিও হয়গে আহালে। টাইমটো লষ্ট হৈ যায় আকৌ ভাগৰ লাগে কিবা কিবি এনেকে কৰি দিলে, মানি।
এ সেইবোৰ নোৱাৰো, আৰু এতিয়াটো শিকিবলৈ নাই ন'।
পিছতো এইবাৰ, মানে ইমান টান বুলি কব নোৱাৰি আৰু।
টান বুলি কব নোৱাৰি বাউ পাই।
কিন্তু মেট্ৰিকত কি আহে, গম নালাগে নাপাও ন'।
কিন্তু ইমান টান নহবো মই জানো।
আমাৰ আকৌ মায়ে দেওবাৰে দেওবাৰে আমাৰ ইয়াৰ মাষ্টৰ এটাকো মাতিছে। ইংলিছৰ।
ইংলিছৰ।
তিনিটা ক্লাছ মান কৰিলোঁ অ,
এতিয়ালৈকে তিনিটা কৰিলি?
তিনটাতকে বেছিহে কৰিলোঁ। দেওবাৰে দেওবাৰে, অ, সেইকাৰণে মাতছে আকৌ মই নকওঁ, মই নকওঁ বুলি ক'লে মোক। বঢ়হাই থৈ দিয়া আকৌবাৰ।
অ', একেলগে একে ঘৰ মানে প্ৰিন্সিপাল আহিলে তোক পঠিয়াই দিয়ে চাগে।
নহয়, নহয়, আহে দুইটাকে কৰাব কিন্তু মই নকম বুলি কৈ দিলে আকৌ বেয়া হব যে কথাটো।
অ', অ, এটো কথা।
তাৰপা মই সেইকাৰণে এইটো এৰি দিম আৰু। ভালে পঢ়াই ই গোটেই, এনেকে আমাৰ এই যে সিদ্ধান চিদ্ধান সহেঁতক পঢ়োৱা।
সিদ্ধান্তে কিমান পাইছিলে নো?
মানে হেৰিয়ত, এইট-এইট নাইনটি নে কিমান পাইছে ইংলিছত।
টোটেল পাৰ্চেণ্টজকাউণ্ট কিমান পাছিলে বা। বহুত চবে আছে বহুত মানে
ঠিকে পাইছে।
ঠিকেই আছে গেধাই কেইটা কিন্তু বেছি পোৱা নি লাগিলে মো
অহ, অহ।
ঠিক আছে, দে ঠিক আছে উম।
ঠিক আছে, তহঁতি খা মই অকমান পঢ়ি লওঁ। অ, ৰাতি অকমান দেৰিকে মানে দেৰিকে মানে নটা চাৰে নটাত ফোন এটা কৰিবা। হব দিয়া।